শুনিছানে? শুনিছানে?
অ', শুনিছোঁ।
কি কৰি আছা?
এই বা জাষ্ট অলপ আগত ফ্ৰী হ'লোঁ আৰু।
অ', অ'।
উম, তুমি কি কৰিছা? অ', কাম কৰি আছিলোঁ।
অ', মই এনেই আছোঁ ৰ'বা।
বাকী উম, নাই খোৱা, নাই খোৱা, মই মানে আজি হাঁহ নাখাওঁ যে।
অ'। তুমি খালা?
মই খোৱা নাই ৰবা মই
চাহ পানী খোৱা নাই মানে, দোকানতে যাম অলপ পিছত দোকানৰ পৰা বস্তু আনিব লগা আছে।
অ', অ', অ'। পিছে বাকী কোৱা।
বাকী খবৰ পাতি ভাল?
উম, আছোঁ আছোঁ ভালে আছোঁ।
অ'।
এ আজিকালি ক'তো যাব চাবই মন নাযায় অ', গৰুমৰ পৰা ওলাব চলাবই মন নাযায়।
টামান দিছে গৰম বহুত যে।
গৰমটো দিছে বাৰু কিবা এনেই ওলাবৰ কাৰণে এলাহ লাগে দেখোন। ওলাই যাবৰ কাৰণে ৰুমত থাকি থাকি মানে অভ্যাস হৈ যোৱা যেন হ'ল মানে।
হয় হয়, হয় হয়।
উম
নাই মইও এতিয়া তোমাৰ ফেনৰ তলৰ পৰা উঠিবই নোখোজোঁ, মানে গৰমৰ কাৰণে। বাহিৰত গ'লে বহুত গৰম।
সেইটোৱেতো, গৰম ইপিনে আৰু গৰমৰ দিনত বেছি এলাহ লাগে ন।
হয় হয়।
উম উম' সেইটোৱে। আৰু একো খাব চাবও মন নাযায় গৰমৰ দিনত।
এ কইচা দিয়া তুমি খাবওতো মন নাযায়এ। আৰু তুমি গৰমত চাহ বিশেষকে তো চাহটো খাবই নোৱাৰি।
উম' সেইটৱেতো।
উম'
তুমি পিছে কি এনেই কি খাই ভাল পোৱা?
মই খাই ভাল পাওঁতো তোমাৰ- ময় বেছি ভাল পোৱা খাদ্যটো হৈছে আমাৰ এতিয়া ধৰি লোৱা আমাৰ অসমীয়া মানুহ হিচাপে আমি- ভাতটো খাই বেছি ভাল পাওঁ, কিন্তু মই ভাতটো খাই মই ভাত নাখাওঁ মই ফাষ্ট ফুড খাই বেছি ভাল পাওঁ।
অঁ, উম' উম' ফাষ্টফুডটো সদায় খোৱাও ভাল নহয় ন কিন্তু এৰিব নোৱাৰা হৈ গৈছে এতিয়া বস্তুটো। খাই খাই হয় ন।
উম' হয় হয়, আৰু ফাষ্ট ফুডটো আমাৰ দেহৰ কাৰণে বেয়া মানে।
অঁ' মানে আৰু তাত তাত যিবোৰ তেল ইউজ কৰে সেইবোৰৰ কাৰণেইটো বেয়া বেছিকে।
হয় হয়।
যিবোৰ বস্তু ব্যৱহাৰ কৰে সেইবোৰৰ কাৰণেই বেয়া।
উম' তুমি পিছে কি খাই ভাল পোৱা বেছি?
মই এনেই হেৰি কি কয় বাটাৰ চিকেন বিৰিয়ানী এইবোৰ খাই বেছি ভাল লাগে আৰু। পানী পুৰি চানী পুৰি এইবোৰ খাই বেছি ভাল লাগে।
হয় হয়, এ ছোৱালী মানুহৰতো পানীপুৰিটোতো ফেভাৰেট না।
অঁ সেইটোৱে আৰু। ত নাখালে থাকিব নোৱাৰা যেন হৈ গৈছো আৰু এতিয়া।
হঁ হঁ।
সে- আৰু ভালকে বনালেতো ক'বই নালাগে, জ্বলা তলা বেছিকৈ দি মেলি বনালেতো ক'বই নালাগে।
হয় হয়।
উম'
মোৰ ময় মইতো পানী পুৰিতো খাব নোৱাৰো মানে। পানী পুৰিটো মই ভাল নাপাওঁ খাই, ম'ম'টো খাই ভাল লাগে ম'ম'টো।
অঁ মম' কিছুমান জেগাত কিন্তু বহুত ভাল বনায়।
হয় হয়।
উম' খাব কাৰণে বহুত ভাল হয় মানে।
উম'
আৰু ভিতৰত বহুতখিনি- চিকেন টিকেন দি দিয়ে যে সেইটো কাৰণে কিছুমানত খাব বহুত ভাল লাগে আৰু চুপটোও বহুত ভাল বনায় কিছুমানত।
হয় হয় হয়।
উম'
মইতো চপত গ'লে প্ৰায়ভাগ খাইও ম'ম'টো খাৱেঁ মই।
অঁ'
মানে মই কেইদিনমান মোটামুটি হ'ল তোমাৰ মোটামুটি এমাহ মান আগত মই তাৰে আগৰ পৰা চিৰিয়েলি খোৱা আছিলো এতিয়া এমাহ মান হ'ল বাদ দিয়া। মানে ঘৰৰ মানুহ কৈছে খাব নালাগে লগ বন্ধু কৈছে ইমান ফাষ্ট ফুড খাব নালাগে।
অঁ হয় বাৰু। উম হয় বাৰু মানে ময়দাৰে বনায় ন বস্তুটো আৰু ময়দা ইমান আমাৰ কাৰণে শৰীৰৰ কাৰণে ভাল নহয় যে সেইটো কাৰণে বাকীটো তাত একো বেয়া বস্তু নাই বাৰু বাকেগতেই হেৰি হেৰিয়ে থাকে।
হয় হয়।
উহাই লোৱা বস্তু থাকে কিন্তু তথাপি আৰু ময়দাটো বিশেষকে বেয়া মানে আমাৰ শৰীৰৰ কাৰণে। সেইটো কাৰণে কয় আৰু উম
তুমি ঠিকেই কৈছা কথাখিনি।
বাকী এনে অসমীয়া থলুৱা খাদ্যৰ ভিতৰত কি ভাল লাগে খায়?
অসমীয়া থলুৱা ভিতৰত আমাৰ এতিয়া ক'বলৈ গ'লে ভাতটো আমাৰ কাৰণে প্ৰিয়। ভাতটো আমি খাবই লাগিব অসমীয়া মানুহ হিচাপে আমি ভাতটো খাব লাগিব। ভাতৰ লগত বাকী তোমাৰ ভাতৰ লগত মইতো মইতো নিৰামিষ ভাত বেছি ভাল পাওঁ। কাৰণ তুমি ধৰি লোৱা চিকেন তিকেনতকে মাংস মগ মাছ এইবিলাকতকে মই উম এই কি বুলি কয়, থলুৱা খাদ্যতটো বেছি ভাল লাগে আমাৰ।
উম অ যে অ অ যেনে ধৰি লোৱা পইতা ভাতৰ লগত এটা জলকীয়া পুৰি লয়, তাত আলু পিটিকা অলপ তাৰপাছত আচাৰ লৈ চাটনি লৈ পেলাই অলপ খাই বেছি
উম অ খাই বেছি ভাল লাগে তোমাৰ তেতিয়া
হয় বাৰু আমাৰ অসমীয়া থলুৱা খাদ্যৰ কথাই বেলেগ বাৰু ভাল লাগে বহুত খাই উম আৰু দালি ভাতৰ লগত অলপ যদি আমি এয়া দালি আঞ্জাৰ লত অলপ কচু ভাজি লৈ লওঁ। সেনেকুৱাকে খায়ো বহুত ভাল লাগে।
খাই ভাল লাগে হয়।
উম সেইটোৱেতো আমাৰ খাদ্যৰ কথাই বেলেগ কিন্তু।
আমাৰ অসমীয়া মানুহৰ খাদ্যৰ কথা বেলেগ। আৰু বেলেগতকে বেলেগ অ বেলেগতকে বেলেগ আমাৰ মানে সেই মানে বা খাদ্যতো আমাৰ কাৰণে ভালো স্বাস্থ্যৰ কাৰণে ভাল আমাৰ থলুৱা খাদ্যত ত আমাৰ যোনটো তুমি যোনটো ক'লা পইতা ভাতৰ লগতে শক্তি পায় আমাৰ বহুত শক্তি পায় উ।
পইতা ভাত খালে পাছত টোপনিহে লাগে বহুত
হয় হয় এইটো ক কোৱাও যায় মানে আমাৰ যোনটো আই আইতাহঁত আছে আইতহঁতে কয় মানে পইতা ভাতটো খালে বোলে টোপনি ধৰে। দা আমি আমি নাজানো সেনেকুৱা এতিয়া টাউন জানে আগৰ দিনৰ মানুহ এ বা আমি নাজানো তেওঁলোকে কয়েই।
অঁ এইয়া পিঠা পনা বনালে বিহুৰ সময়ত আৰু কিমান ভাল লাগে।
হয় হয়।
উম। এনে তোমাৰ কোন কোনটো পিঠা বেছি ভাল লাগে তিলৰ পিঠা নে নাৰিকলৰ পিঠা?
মই তিলৰ পিঠা নাখাওঁৱে মই নাৰিকলৰ পিঠা খাওঁ, নাৰিকল আৰু বাকী বেলেগ মই খাব নোৱাৰোঁ, আৰু এই যি কি বুলি কয় লাওৰ পিঠা নে কি মলাও যি বনাই লাও দি?
নাই মই সেইটো খাই নাই পোৱা।
নাই তুমি খাই পোৱা নাই সেইটো মই খাই পাইছোঁ, মানে লাও দি তোমাৰ মিঠাই চিঠাই দি বনাই সেই টো পিঠা খাই বঢ়িয়া লাগে মই সেইটো পিঠা ভাল পাওঁ। বাকী মই ইমান পিঠা ভাল নহয় মই নাখাওঁ মানে মই ভাল নাপাওঁ। এইটো তুমি যোন মই যোনটো ক'লো তোমাক ৰঙালাও বনাই সেইটো পিঠা ফেভাৰেট পিঠা মোৰ।
অ', অ', নাই সেইটো মোৰ মানে খাই নাই পোৱা যে।
হয়, হয়।
উম। বাকী আৰু এনেই আমাৰ অসমীয়া যিবোৰ মানে আঞ্জা সেইবোৰতো মানে বহুত ভাল লাগে যেনে ধৰি লও আমাৰ হাঁহৰ মাংসটোৱে হওক।
হম।
সেইটোতো আৰু ক'বই নালাগে আৰু হেৰিৰ লগত লাওৰ লগত যি-যিটো বনায় কোমোৰাৰ লগত উম, জহা কোমোৰাৰ লগত।
মানুহ উম, উম, উম, মানুহ বিলাকে কয়ে তোমাৰ হাঁ কোমোৰা বেজ বুলি কয়
উম, হয় হয়। উম, বহুত ভাল লাগে খাই। গাহৰি খোৱা নাই পিছে?
মই খাওঁ দিয়া গাহৰিতটো, গাহৰিত টো মই মোটামুটি তোমাৰ আমাৰ এতে বাজাৰৰ দিনা ডেইলি আমি খোৱা আছিলোঁৱে মোটামুটি ডেইলি দুই তিনি কেজি ভাজি চাৰি পাঁচ জন ল'ৰাই ডেইলি খোৱা আছিলোঁ, এতিয়া আমি খোৱা বাদ দি দিছো মানে। টা নাখাওঁ আমি। মানে বজাৰত যোনটো তোমাৰ মানে বইল কৰি নিদিয়ে বইল নকৰাকৈ ডাইৰেক্ট ভাজি দিয়ে ফ্ৰাই কৰি
অ', অ', অ'।
ফ্ৰাই কৰি মানে খাব নালাগে বই-বইল কৰি খাব লাগে বইল কৰি ভাজি কিনে খাব লাগে, উম।
তাতে তাৰে বীজাণুটো অলপ মৰি যায় ন?
হয়, হয়।
উম, উম।
তুমি ভাল পোৱা নে নাপোৱা গাহৰিতো?
উম, আমি ভাল পাওঁ। আমাৰ ঘৰততো চলিয়ে থাকে এইবোৰ।
হয়।
উম। আৰু সেনেকুৱাকে হাঁহৰ মাংসটোতো একদম খাবৰ কাৰণে বহুত ভাল হয় মোৰতো মোৰতো বহুত ভাল লাগে খাই মানে মোৰতো বহুত ফেভৰেট হয় হাঁহৰ মাংসটো, উম।
যিটো মানে, অ', যিটো এইয়া হেৰি এইয়াঅ ৰঙালী বিহুৰ দিনাখন উৰুকাৰ দিনাখন মানে হাঁহটোতো বনিবই ন সেই তো সেইটো কাৰণে মানে সেইদিনা যিটো হাঁহ টো হাঁহৰ মাংসটো বনে সেইদিনাৰ নিচিনা টেষ্টটো মানে বেলেগৰ দিনা নু মানে নুঠে আৰু সেইদিনা বেলেগ টেষ্ট ওলায় উম বেলেগ সোৱাদ ওলায় সেইদিনাখন
হয় হয় মিঠ কথাখিনি তোমাৰ ভালে লাগিল মোৰ, ঠিকে কৈছা তুমি
অ,
আমাৰ অসমীয়া খাদ্যটোৰ মানে বেলেগ আৰু সোৱাদে বেলেগ তাৰে।
সেইটোৱেতো আৰু ধৰি লোৱা, কেতিয়া কেতিয়াবা বেছি মানে হেৰি খাব মন নগ'ল মানে, জ্বলা বস্তু খাব ন মন নগ'ল বা মছলাজাতীয় খাদ্য খাব মন নগ'ল, তেতিয়া থেকেৰাৰ টেঙা বনাই দিয়া ঔটেঙাৰ আঞ্জা বনাই দিয়া তেতিয়া আৰু কি ভাল লাগে খাই মাছৰ লগত।
উম উম
আৰু কিছুমানে কে কেকৰা খাই নহয়, পুৰি মেলি।
অঁ খাই খায় খায়।
আৰু তাৰে চাত এনিউ খায় ত' সেইটোও ভাল লাগে খাই, ত' আমাৰ বহুত বস্তু আছে এনেকুৱা যিটো আমাৰ শৰীৰৰ কাৰণেও ভাল আৰু এইবোৰো বহুত ভাল ভাল ঔষধি গুন আছে ক'ব গ'লে। আমি যিবোৰ খাওঁ আমাৰ অসমীয়া খাদ্যবোৰ।
অঁ সেইবিলাক প্ৰটিন আছে ন' আমাৰ শক্তি আছে তাতে শক্তি পায় সেই বিলাক সেইবিলাক বস্তু খালে।
সেইটো কাৰণে আম আমাৰ আগৰ দিনৰ মানুহবোৰ ভাল দৰে আছিলে মানে সিহঁতৰ এ বেমাৰ আজাৰ নাছিলে ক'ব গ'লে। এইবোৰ বস্তু খাই আছিলে কাৰণে।
হয়।
উম।
আমাৰ মানে এনেকুৱা অসমীয়া খাদ্যবোৰ বিভিন্ন ধৰণৰ খাদ্য, যেনে শাক - পাচলি। এইবিলাক শাক শাক পাচলিৰ ওছতো প্ৰটিন পোৱা যায় না।
উম।
শাক পাচলি, মই তুমি খোৱা নাই নোখোৱা শাক পাচলি?
খাওঁ খাওঁ খাওঁ।
ময়ো খাওঁ, খাই ভাল পাওঁ ময়ো শাক পাচলি। দিয়া ঠিক আছে, তোমাৰ কথা খিনি শুনি ভাল লাগিল মোৰো। দিয়া ধন্যবাদ।